হেল্ল' ন হেল্ল'।
হেল্ল' আহ আছিলে মাতটো আহ নমস্কাৰ অ আহিবা
অ
উম অ ত হেৰি নল কি কি নিবি এ
এ নাট নম নেতম ন চাবি হা। এ হল কিবা এটা আহ। বোৰ অ আহিছে আহিছে কিয় এটা খাবাৰ কাৰণে নিবা লাগিবৌ বুজছ।
খাবৰ কাৰণে এটা কাম কৰিম দে
অ।
হেল্ল'।
ক ক
হেৰি কৰিম দে দোকানৰ পৰা নিবি
দোকান দোকানৰ পৰাই নে বনাই কিনে আনে। সেইটো আৰু কি কিবা এটা খাবাৰ কাৰণে। শুন কিবা এটা খাবাৰ কাৰণে নিবা লাগিব। যৰ পৰা নিলেও, শুনছ
খাবাৰ কাৰণে নিবা লাগব জানো খাবা ময় নিম ৰ, কিন্তু বন নিলে ঠাণ্ডা হৈ যাব বস্তুতটো আৰু খাব। ইচা নাযাব কছা।
সেই নিম পানী নিম।
নাই মই মই সেই নিম এই কি বুলি কয় সেইটো নিম।
জল নিবি তই জল নিবি তই জল জল উম সেই তাৰপিছত আৰু লাগতিয়াল বস্তু খিনিয়ে আৰু এ ফণী আইনা সেইগিলা তই ল'বি আৰু
হয় নাকি?
অ
কণী নিলে হব।
ল'ম আৰু মোৰ অলপমান লাগতিয়াল বস্তু তুমিও লৈ ল'বা
অকে মই এতিয়া কাপোৰে নাই
মোৰো কাপোৰ নাই মোৰ সেয়ে নাই এই কি কয় তলত পিন্ধাই তোক অসমীয়াত কি বুলি
অ গম পাইছোঁ দে
অ সেইটো হ নাই মোৰ মই সেইটো আনিবা লাগিব। চাচুৰা
সেইটো মোৰ আছে বাৰু মোৰ সেই
এ মানে কেচটো কি জাননে, যদি তই বস্তু কিলা তই যন্ত্ৰটোত তই ৰাখি চা ৰাতি যদি চা তো ৰাতিৰ দামতটো কমি থাকে। মই যা মানে যা কালি ৰাতি মোৰ ৰিচা সেই খতম হৈছিল ন যন্ত্ৰটোৰ
অ অ
হলি মই আমাৰ দ্বিতীয় সদস্যাটোৰ প্ৰায় মানে যন্ত্ৰ তুৰ পাই কিবা এটা চাইছিলো। চাওঁতে তো চাৰে চাৰশ চাৰে চাৰিশত পাই আছিলো আজি পুৱা চাৰে আঠশ হৈছে।
কি ক সঁচাই, ৰাতি কিয় দাম কমি থাকে।
এই সেইটো লাগি আছিল কাল আজি ৰাতিপুৱাও সেইটো লাগি আছিল হ'লেও মানে ৰাতিপুৱা দামটো আ ৰাতি দাম কম আহি জানা নে
অ
অ এইটো মই বহুত বহুত সেই পাইছো মই। এইটো নোৱাৰা যিমান যি চাওঁ মই ৰাতিয়ে হে কৰো।
মানে তই মোবাইলত চাকে মানে তই হেৰিত বেছিকে কমত পালি হয় আৰু
এই গম পাইছো গম পাইছো কিন্তু মানে সময় সুবিধা সময় সুবিধা আৰু আমাৰ এ দ্বিতীয় সদস্যটোৰ কাম থাকে না সেইটো কাৰণে।
আমি দুয়টাই যাই কিনে আনিবা বাৰু
ঘৰৰ পৰা নিদিয়ে, ঘৰৰ পৰা নিদিয়ে।
এই নটাৰ বাচ নটা। তাৰ গাড়ী পায়ে ইয়াতে ডাইৰেক্ট তাতে নামাই দে সেইটো চিপ ছাপ
এনে দে বাহি যাব নহলে দে
এটা কাম নকৰে কিয়া।
উম
নোকোৱাকে জাং জ এদিন।
নিচা
জাবি
পিজ্জা
নহয় নহয় চা চা এই তোৰ মাতটো অহা নাই ভালকে
এইবাৰ আহিছিলো
অ আইচি দে মানে চাহ তই মাক কিন্তু ধৰ থকা কে আহিলি
এ নাই দে বহুত থাকে এনেকে। ন সেইখন আাৰি চিনাকিয়ে নাইটো কাৰণে।
চিনাকি দিলো সিমান এটা নহয় চাই কিনে দোৱাৰি মোৰ তাতে নে পণী শাৰ ম চি
এতিয়া মই যদি গিলো হই মই আনবা পাৰলো হয় তাতে তই পাঁচশতে পাই গলো হয় বঢ়িয়া।
এহেটো
মই মোৰ দুওতা পাছতে আনা কলাৰ নীলা
এ মোক সেই লাগে এ মোক কলা এটা লাগে। হা
অ বুজিছোঁ হেল্ল'
অ ক
মাত টো অহা নাই ভালকে।
এইবাৰ আহিছি
মোৰ আহিছেনে
আছ মাতটো নাহিলে কবি।
অহ হব দে
দুনীয়াৰ কৰ
এহেয়েটো ইচ্ছা বেলেগ উপ উপায় নাই আৰু
মানে সেইত গেলি এ সেইটো জেগাত গেলি দতাই মুখ মেলি থাকি
আৰু কিবা এ ছাৰ আৰু কিবা এটা পচন্দ না পচন্দ আহিলি নলা
নলাে থাকিবিনে সেইটো আৰু সেইগিলা জেগাত বা ছাৰ দামো বহুত
অ দামো বহুত
মোৰ এটা উ মন যায় আছে কি মই যাই পোৱা নাই না সেইটো কাৰণে সুবিধা পা নাই মজাটো।
তাতেনে আমাৰ যত ঠিক হৈচি উম গম পাইছো
সটো মানে ডাইৰেক্ মই ঘৰত গৈছো, কোনো হাহও দিবা নোৱাৰে শাক দিলো মইতো সেই আমাৰ ঘৰৰ দ্বিতীয় সদস্য তোক মানি লম। মন ললি আৰু যোনি হাঁগ দি থাক হাঁগ দি থাক।
অ আমাৰ আমাৰ ঠিকে, আমাৰ সেনে আমাৰ দু সদস্যটো যদি মোক দি দেই
অ
তেতিয়া হ'লে যোনী যাই যিয় কোৱা কৈ থাক আৰ মই মোৰ ফালৰ পৰা পাই গৈছো অনুমতি। শিপিনৰ পৰা অনুমতি পালি আৰু মোক ই একোৱে নালাগে। বোলে মোৰ একেবাৰে মন না ঘৰৰ মানুহো মোৰ তলত নামি আহ তথাপি মই নুশুনো
অ বাপৰে সেইটো তাৰ মানে একদম সেই সদস্য নেকি।
একদম মুখিয়া ঘৰৰ
ঠাকুৰ মানে এইটো একদম।
এই এই এই এই এই নকবি নকবি এইটো সেইত পৰে এইটো সেই সেই সেইত পৰে অ
টোপনিয়ে লাগছে বাচা হ'লেও কৰিবা লাগিব
নাই নাই নাই বাদ দে বাদ দে তৰ
কষ্ট কৰিব লাগিব কিবা এটা পাবাৰ লাগি কিবা এটা হেৰাব লাগব নেকি
আজি নামাৰিলে কালি মাৰিবি
অ কালিৰ দিনতো কৰিম কিন্তু
অ হ'ব দে কালি এ মোক এতে মহাবিদ্যালয় যাব লগ ধৰিছে মোক আজি আজি য মোক যোৱা কালিয়ে লগ ধৰছে মই যোৱা কালি ত এ শুন যা পৰখিয়ে লগ ধৰছিল মই কৈছো এ না কালি নাযাও আৰু য প যোৱা কালি মোক সুধছে হে মই কৈছো এ নাই কালি নাযাও আৰু আজি সুধছে মই কৈছো এ নাই কালি নাযাও সি হু হু হু হো উম কৈছে যা কোনদিনা তই অ তছে যাও কোন দিনা তই ঘৰত কি কৰি থাক বোলে সেনেকুৱা বোলে এই আমাৰ গাহৰি তাইও ও যাই সি সুধছে বল এই মোৰ লিখা আছে তাৰ ছে মই লিখি দিম দে তোক কলে যাম মই ম ইচ্ছা নাই
এই গৰম হালতো মহাবিদ্যালয় যাবি মোৰে ভাল দে মোৰে ভাল দে মোক কোনো সুধবা নাই একো কৰিবলে নাই জানেই মই নাযাওঁ
মোৰ হেই কি কয় এ মোৰ এ ত যি শুহে সেইটো মোৰ আমাৰ আমি যি বহুত দূৰক লৈ সেই খাবাৰ কাৰণে গেছিলো তই মই আৰু গাহৰী মন আছে ন কুৰ্তি পিন্ধি কিনে যে গেছিলো
অ অ অ অ
অ ত তাত মোৰ উঠত খোৱাতো গুচি গৈছে মই গাহঙৰিক কৈছো তই যদি আজি মহাবিদ্যালয় যা মোৰ আজি নহয় কালি যদি মহাবিদ্যালয় য যাম মোৰ সেইটো হেই কৰিবি মোৰ উঠত খোৱাটো লৈ লবি সেনকা বুলি কৈছো।
অ আনিবি আনিবা দিব তাই
টো কি কয় এতিয়া গাহেৰি অলপ হ'লেও কাষত আছে কিন্তু তাই বহুত দূৰত আছে নে আন হচ নো আনিব নিদে
উম গম পাইছো ৰ আন
সময়টো চা আপে
অলপ আছে অলপ অ তোৰা আৰু কেইটা চকলেট আছে এটা
অহ
মোৰো এটা আছে এই দুটা খাম দে।
অ হ'ব দেই তেতা খাম তাৰপিছত কালি দিনত‌ থৈ‌ দিম।
অ এই দুটা খাই আৰু কালি দিনত
অ মই এই দুটা মই এই দুটা খাই কিনে মই সেই কৰিম মোৰ ইংৰাজী লেখাখিনি স ম্পূৰ্ণ কৰিম উম উম।
এই দুটা আজি কৰো এইটো এই দুটা চ আজি খাও কালি এ ৰ এ সেনকে নকবি। সেনেকে নকবি মানে ইমান সেইকে নকবি।
পাচ খন দোকানত যাম বুজি পাইছ
অ ময়ো পাঁচখন দোকানত চকলেট আনবা যাম। এ ৰ ৰ কালি পাচ খন দোকান ঘুৰিম দিনত। আৰু গধূলি পাঁচখন দোকান ঘূৰিম দিনত।
ঠিক কত থৈ নেদবি ইমান ঠিক কত থৈ দিলি পিছক পাচ খান দোকানত সেই কৰাই নাই যায়।
অ সেনকে হ দে দিনতে ঠিক কইৰ থৈ দেও। দিনতটো যেনেকে হ'লেও কৰিম দেম নাপাহৰবি।
অ অ তইও তইও সেইত পাই উঠবি তই নিপদাৰ পাই সুইধবি।
অ। দেই মই সোনকালে উঠিম দে কালি মনত আছে নে আমি চাৰে সাতটাতো কৰিছিলো।
অহ।
অ বাপৰে চাৰে সাতাতে কৰছো অ।
আমি আহ আমি আমাক যদি আৰু এ শুন আমি আমাক যদি আৰু লাগা হয় ইতান আমাক লাগা হৈছি কাৰণে আমি ইমান কৰি আছো যদি আৰু আমাক লগা হয় আমিতো ৰাতিপুৱা পাঁচটাত উঠিও কৰিম।
মই পঢ়িম যেনকে নহলেও পঢ়িম।
নহয় ই টোপনি যায় এ সেই
আহ তে আনিব হেৰি এ এ শুনচোন।
হম।
হেৰি কৰো কি বুলি কয় তই নতুন এ ঘৰটো শুনিবিচোন
এ এইটো এইটো আজি আহিছি হে দুদিন যাক ৰ।
উম সেইটোৰ নাম্বাৰ সেইটোৰ সংখ্যা নেদিলেও হৈ যাব।
হয় নেকি?
সেইটো সংগঠনৰ সংখ্যা ধেৰিলেও হৈ যাব মই দিয়া নাই। মই দিয়া নাই এ নিজে নিজে আহি যাব দে ঠিক হৈছি যদি সেহাতে কিবা কৰি গেছি না কি।
অ সিহঁতে কিবা কৰি আছে।
সেহাতে ঠিক কৰি আছে আৰু সেই মানে কি জানানে
তোৰ অলপ সেইটো মাতটো বাজি বাজি আহি আছে।
আইছে ক।
অ মই অহইৰ পৰা সহই মানে বাগেৰি আছো বিছনাখনত।
মইয়ো মইয়ো মই অহইৰ পৰাই সহয় বহী কেইটা লৈ লৈ বাগেৰি আছো।
এ ইয় ইয়ে ইয়ে হচিয়ে হচি হচি মই কৰিছো দে।